হেল্ল
হেল্ল
হেল্ল হেল্ল', অ আৱাজটো দেখোন আহা নাই। হেল্ল'
হেল্ল' অ হেল্ল
হেল্ল'
আৱাজটো অহা নাই।
অ', আৱাজটো কিয় অহা নাই আজি।
হেল্ল'।
অ', অ', ফাচি ফাচি যাই আছে দেখোন।
অঁ।
কিয় বা?
অলপ, অলপকে আহি আছে।
অঁ, কি কৰি আছা?
আছোঁ এনে।
অ', আজি ক'ত যোৱা নাই?
অ', সেইদিনা যামি গৈছিলোঁ ঘৰৰ মানুহে ভাল লগা বুলি কৈছ না।
এই অ', ময়ো ঘৰতে আছোঁ।
অ', মইয়ো ঘৰত আছোঁ।
অঁ, ক'ৰবাত যাম বুলি ভাবছনা। যাম অ', যাবানা?
অঁ, যাম।
অঁ, অ ', যোৱা যদি মোক একবাৰ ফোন কৰিবাচোন। অঁ, ফোন কৰিবা।
অঁ, কৰিম দে।
অ'। অ', সেইদিনা যে গলি, কেনেকুৱা লাগিল জেগাটো।
ভাল লাগিল না?
হেল্ল'। হেল্ল'।
অ', কি, ভাত চাত খাল না?
নাই।
অ', খোৱা নাই।
নাই।
অ', আমাৰো খোৱাই নাই দে, বনাইহে আছে। অ', সিহঁতে গম পালা না?
হা?
আহ। ঐ সিহঁতক ক'বা, কেনেকুৱা লাগিছে জেগাখিনিৰ কথা।
অ', অ'।
অঁ, তেতিয়াহে ভাল লাগিব, সিহঁতৰ তেতিয়া যাব ইচ্ছা কৰিব।
অ'।
অঁ। সিহঁতকো ক'বা, বেলেগ দিনা আমি গোটেইগালে লগ হৈ যাম দে।
অ', হ'ব দে।
আহি কেনে কিন্তু বহুত ভাল লাগিছে, কিন্তু মই অলপ বেমাৰ হৈ আছে।
হেল্ল'।
অ', এই গাতটো ভাল নাই মোৰ আজি। সেইকাৰণে আৰু মই ক'তো উলাই যোৱাই নাই।
অ'।
অ', তুমি আজি গধূলি ক'বাত ওলাই গৈছিলি না?
আৱাজটো আহায়ে নাই দেখোন।
অ', এই নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে দে।
অ'।
সেইটো কাৰণে।
অ'।
অ'। এ, গটেই আজি, গটেই দিনতো বৰষুণ দি আছে আমাৰ ফালে।
অ', আমাৰ ফালে দিয়া নাই।
অ', তোমালোকৰ ফালে বৰষুণ দি আছে না?
নাই।
অ', এই মই ওলাই যাবাই পাৰা নাই। অ', এ, ঘৰতে আজি ফচি আছো।
অ', বৰষুণ দি থাকে তোমালোকৰ ফালে
এ, কি কৰিম আৰু। এ, তুমি ফোন কৰা কাৰণে ভালে হ'ল দিয়া।
অ', মই এনেই আছ
তোমা লগত কথা পাতি থাকিব পাৰিম অলপ টাইম। এ, নহলি আৰু মনটো বেয়া লাগি আছে।
অ'।
তোমাৰে ভাল দে, তোমালোকৰ ফালে বৰষুণ দিয়া নাই। আমাৰ ফালে গোটেই পানী পানী হৈ গেছি। এ, ওলাই যাবাই নোৱাৰি। পোৰা বানপানী। গুৱাহাটী কিবা প্ৰগ্ৰাম কৰিম বুলি ভাবিছিলি তাৰমানে।
অ'।
অ', এ, আমাৰ পানীৰ কাৰণে প্ৰগ্ৰেমটো কেনচেল হ'ব দিয়া।
অ'।
কালিক লগি এ, যদি বৰষুণ নেদে কালি যাম দিয়া। কালি, গৈ কেনে প্ৰগ্ৰামতো কৰিম দিয়া ক'ত যাবা লাগে।
অ', অ'।
অ'। অ', সিহঁতৰ কি খবৰ? বহুত দিন হ'ল দেখোন সিহঁতক লগে পা নাই।
অ', ফোনচোন নামা
অ'। তুমি লগ পাইছিলা না?
নাই।
অ'। এই মোকো ফোন চোন কৰা নাই। সেইকাৰণে মইয় কৰা নাই ফোন চোন।
অ', ময়ো কৰা নাই।
অ', ময়ো সেইকাৰণে ফোন কৰা নাই সিহঁতেও ফোন কৰা নাই কাৰণে। এ, বাদ দি দে। কালি যাই লগ পাম দে নহলি। হয়নে? গোটেকিটাকে। কালি লগ পাম দে কালি। এই আমি যে চাহ খাওঁ
অ'।
অ', এই হোটেল খান, তাতে গোটেই কেইটা বহিম দে।
আ আ
অ বহি কেনে কথা পাতিম সিহঁতকো কম কথাটো
অহ
তেতিয়া আৰু ভাল লাগব হয় না নহলে আৰ ত সেহেতে আমাক গালি পাৰব আৰু সেইটো কাৰণে আৰু সেহঁতকো কম দে।
উম
এ অলমান বৰষুণ এৰা হেন পাইছো দ এৰিলেও আৰু নাযাও দেই আৰু কাপোৰ ত কাপোৰ কানি লেতেৰা হৈ যায়।
বকা বকা হই যাব গটাই।
মনটোও ভাল লাগা নাই আৰু এইখিনি সময়ত। অ তুমি কি কৰি আছিলা?
এনে বহি আছিলো।
অহ হয় নেকিন
অ
অ ঠিকে আছে দে পিছে কি কৰিবি আৰু হয় না। বেয়াকে ফাচি গেলো। এ ময়ো আজি ৰুমৰ ভিতৰতে দে বৰষুণ দিয়া কাৰণে আৰু
উম
চাহ তাহ খালা না
অহ হাইছো।
অহ এ মও খালো দে। এইয়া ফু হেৰি আনিছিলো চিঙৰা আনছিলো।
অহ হ হ
এই চিঙৰা আৰু আমাৰ ঘৰত বহুত খাই।
উম
ভাল পায় সেইকাৰণে আৰু চিঙিৰাই খালোঁ।
উম
আৰু বৰষুণ দি থাকিলে চিঙিৰা টিঙিৰা খাই ভাল লাগে হয় না।
আ
অহ
বুবু
তুমি কিহে দি চাহ খালা? অঁ হয় নেকিন অ তুমি ওলাই নাযা, বৰষুণ যদি তোমালোকৰ ফালে দিয়া নাই ওলাই যাবা।
এই অকলে অকলে আৰু কি যাম।
অঁ
এ মই আজি আৰু বৰষুণ দিয়াৰ কাৰণে আৰু দেৰিও হ'ল এ নাযাওঁ দে ইচ্ছা নাই আজি আৰ যাবা।
অ ঠিকে আছে তে
অ এই আজি আৰু ৰুমতে থাকিম দে টিভি চিভি চাই কেনে।
অ
টাইমতো যাব আৰু কালি আৰু যাম দে। এ দেৰিও হ'ল আৰু বতৰো বেয়া কাৰণে। ত অ তুমি কতো নগলি আজি।
নাই।
তুমিও ঘৰতে আচা।
অ ঘৰতে টোপনি মাৰি আছিলোঁ।
অ এ দে আজি কি কৰবা আৰু তুমিও ঘৰত থাক।
ও
অ,
এই এইখিনি সময় আৰু বেয়া লাগে না সেইকাৰণে আৰু তুমি ফোন কৰাৰ কাৰণে মোৰ ভাল লাগছি আৰু।
অ, হে, হে।
অ, এ ফোন চুন কৰি থাকিবি।
অ, অ কৰি থাকিম।
অ, ফোন চুন থাকিলি অলপ।
অ।
এ নহ'লে ইহঁতে একদম ভালে নালগে তাইও ফোনে কৰা নে নাই লগ কেইটাই।
অ হেনতে বেছি মান হৈছে দে নকৰে।
তাকে।
অ।
হেতো লৰালে।
অ।
কি কৰি আছা পিছে এতিয়া কিবা খানা পিনা খালি নে নাই।
এই এনেই।
ঐ কিবা খালি না? অঁ ঠিকে আছে দে। এই কালি এক জোগাত যাম বুলি ভাবি আছোঁ ৰ'বা। ও গলি মই ফোন কৰিম দে।
অঁ, অঁ।
অ। ঐ সি আকৌ ক'বা লাগিব ৰ আমাৰ লগত যে ঘূৰি ফুৰে। লগ টো।
অ মনত পৰছি দে।
অ, সিক নকলি আৰু সি গম পালি কথাটো বেয়া হ'ব।
অ, অ।
বেয়া পাব আৰু আমাক।
অঁ।
হেতু কাৰণে হেয়া ক'বা লাগ বৌ। অ, তুমি যদি লগ পোৱা কথাটো কবাচোন হিয়াক।
অ, অ কম দে।
আমি যাম বুলি। অ এ বৰ ধুনীয়া জেগা বোলে সেইটো।
আ, মইয়ো শুনা পাইছো ৰ'।
অ', নিজৰা, নিজৰা আছে বোলে, পানী-চানী আছে। বৰ মজা অ'। জাগাখিনিও বোলে ভাল, গটাই বোলে সেউজিয়া। সেইটো কাৰণে, ভাল লাগব না?
অ', লগাব, ভাল লাগব।
অ'। হে মই ভাবছো, ইয়াকো আকৌ লগত লৈয়ে, লওঁ নেকি?
অ', আমি যাম।
অ', সিও, এটা লগ পালে কৈ থাকে। মক নকা, তহঁতে মক মকা, তহঁতে অকলে অকলে যা।
অ', অ', ক'ব ন, আৰু সেনকে।
এই কবি ইয়াক লগ পালি, আৰু মই লগ পালে, মইয়ে ক'ম দেচোন। অ', এই ইয়াক ক'ত লগ পাবি জানা, এই আমি যে চাহ খাওঁ। হটেলখন। অ', এ হোটেলখনতে লগ পাবি।
অ'।
তাকেটো, মই দেখোন ইয়াক দেখাই নাই যে, বহুত দিন হ'ল।
অ'।
অ', তুমি দেখা পাইছিলি না?
নাই, পোৱা নাই।
অ', এই আজিকালি সি, নাহে দেখোন আমাৰ এইফালে। অ'। অ', তোমালোকৰ ফালে, সি যায় না আজিকালি?
নাই, নাই, নাহে।
অ', নাহে।